ঐ দেহা
অহ কোৱা?
অ কি কৰি আছিলা।
এনেই উৰি আছোঁ।
আচ্ছা পিছত এতিয়া অ কেনেকুৱা কিবা কেনেকুৱা বিয়া চিয়া কিবা নে মানে চিজন চলি আছে নে এতিয়া।
হা
মানে ক'ব গ'লে তোমালোকৰ মানে তুমি য'ত থাকা মানে এইপিনে কিবা কেনে বিয়া চাদী কিবা চলি আছে নে মানে ক'ব গ'লে এতিয়াটো নাই এতিয়াটো বৰ তোমাৰ কিন্তু বিয়া চিজন না জুন আৰু জুলাই মাহতো বিয়া চিজন মই ভাবিলোঁ। তোমালোকৰ পিনে কিবা মানে।
চিজন হয় নে নহয়
মানে ক'ব গ'লে বহুত দিন ধৰি কিবা বিয়া চিয়া খোৱা নাই মই হলোঁ তোমাক সুধি কিনে চাও তুমি তুমি কোবা যোৱা চোৱা নেকি মানে এনেই মানে বিয়া চিয়া আৰু কিয় এতিয়া বিয়াৰ চিজন নহয় নেকি বিয়া চিজন
নহয় নেকি এতিয়া পৰিছে চাগে ন অ নাই কেইদিনমান আগত কি এটা আছিলে না তেতিয়া তেতিয়া বোলে বিয়া চিয়া নহয় আৰু একো ভাল কাম নহয় মানে
আচ্ছা অ না সেইটোতো আছে ক'ব গ'লে বেছিভাগে মানে বেছিভাগে নামানে আৰু
অ সেইটোও হয়
এইটো ন আচলতে চবৰ মানা বুলি কথা তুমি মানিলে তুমি ধৰিব পাৰিবা আৰু যোনে নামানে স নামানিবই কব গলে না মই ভাবিলো তোমাক কল চল কৰি কিনে চাও বহুত দিন ধ কল চলো নাই কৰা আৰু কব গ'লে মানে বহুত দিন ধ বিয়া চিয়া ও একো মানে এনজয় নাই কৰা মাহ হলেও তোমাক সুধি কিনে চা তোমালোকৰ পিনে কাৰোবাৰ বিয়া চিয়া নেকি আকৌ
নাই তেনেকুৱা বিয়া চিয়া এতিয়ালৈকে একো আশা নাই
উম উ আৰু ক'ব গ'লে এ কাৰোবাৰ যদি মান তুমি য'ত থাকা বা মই যত থাকো কাৰবাৰ ঘৰত যদি বিয়া থাকে কি মে নিজৰ একটা এক এক্সাইটমেণ্ট লাগি যায় ন তাৰ ঘৰত বিয়া ইমান অ অ অ বিয়া যাম ফূৰ্তি কৰিম কি সেই কিনে যাম তাতে গৈ কি খাম আৰু কোনে মোক চাব বা মোক কিবা সুধিব যদি তহা যদি গৈ কিনে মুখ যদি ক ভাল লাগি যায় মানে বহুত কিবা আছে নহয় এইবিলাক চব বস্তু এক্সাইটমেট লাগিছে
এক্সাইটমেণ্ট লাগে এক্সইটমেণ্ট মানে কেনেুৱা টাইপৰ
অ', সেইটোৱে- সেইটোৱে অ ', কেনেকে ধ অ', সেইটোৱেইটো না আৰু এ কেনেকে চবৰ লগত আকৌ দেখা কৰিম। চবৰ লগত মোৰ ফ্ৰেণ্ডছ বিলাকে একেলগত যাব সাজি কাজিনে যাব সাৰী পিন্ধি কিনে যাম বা চাৰ্ট পেন্ট পিন্ধনে চবে একেলগ ফটো চটো ক্লিক কৰিম। ন', ফেচবুকত এৰিম বা ইনষ্টাগ্ৰামত এৰিম সেইটোয়ে।
নতুন -নতুন মানুহ দেখা পোৱা যায়। ভালো লাগে বিয়াত এটা জেগাৰ পৰা এটা জেগাৰ মানুহ বেলেগ জেগা আৰু এটা জেগাত আহে।
অ ', সেইটোৱে আকৌ যেতিয়া আহ', কৈ থকাত চে যদি যায় তেতিয়া এটা জোগাৰ পৰা আটা জেগালৈ যায় কিন্তু দৰা ঘৰৰ পৰা ইয়াতে আহে ইয়াৰ পৰা আকৌ আহ', ইয়াৰ পৰা আহ', দিয়াৰ পৰা এ', দৰাৰ ঘৰলৈ যায় দৰাৰ ঘৰৰ পৰা ইয়ালৈ আহে। ভালে লাগে কব। গলে আৰু মান বিয়াৰ টাইমত এইতিয়া মানে কি তুমি যদি ইনভেটিচন থাকা তোমাক ইমান ভাল মৰম কৰিব একেবাৰে বিয়াৰ আহা খাই যোৱা বহা এইটো আনি দিম নেকি সেইটো আনি দিম নেকি আৰু যে দে হাতে মানে বহুত কিবা বস্তু চোৱা কেনেকে কি কৰে না কিন্তু ৰিচুৱেলছ কৰে ন ৰিচুৱেলছ বিলাক চাই কিনেও বহুত ভাল লাগিছে আজি এইটো কৰি আছে বা ভাল লাগিছে কালি এইটো কৰি আছে সেইটো ভাল লাগিছে সেইটোৱে।
অ', বিয়াততো এইবোৰে বিয়াত ৰিচুৱেলচ বিলাক থাকে পিছত খোৱা লোৱা এইবিলাক আৰু
মানে এসপ্তাহ আগৰ পৰাই বিয়া এসপ্তাহ আগৰ পৰাই পুৰা একদম ধুম ধাম ঘৰত এইটো আহি আছে সেইটো আহি আছে এইটো বস্তু আনি আছে সেইটো বস্তু আনি -আনি আছে তেনেকুৱা।
উম', আৰু পিছত বিয়াৰ যিবোৰ যিবিলাক ৰিচুৱেলচ থাকে সেইবিলাক কৰি চৰি একদম পূৰা এসপ্তাহ লাগি যায় ন।
অ', সেইটয়ে অ', - অ', সেইটো সেইতো এসপ্তাহ আগৰ পৰা লাগি থাকে বিয়াৰ পিছত এসপ্তাহ দুসপ্তাহো পুৰা একেবাৰে এই নতুন - নতুন বিয়াহে হৈছে ৰ একো নহয় মাত্ৰ বিয়াতো শিক গৈছেহে একো নহয় বাদ দে বোলে এনেকুৱা।
উম',
আৰু ক'ব গ'লে চব অ ', আৰু ক'ব গ'লে সব জাততিৰ বিয়াটো ছেম নহয় ন আমাৰ জেনেকা বেলেগ -বেলেগৰ আকৌ বেলেগ।
উম', বেংগলী মানুহৰ
অ', বেলেগ চবৰ- চবৰ বেলেগ- বেলেগ ক'ব গলে সেইটয়ে আৰু মানে বেলে অ', আৰু ক'ব গ'লে বেলেগ - বেলেগ চাবলৈও ভাল লাগে যে আমাৰ যে অকলে চাই থাকিবলে এটা বছৰ চাই থাকে চাবলৈ বৰ লাগি যায় ন।
নাই
এইটো বিয়াত এইটোয়ে হ'ব সেই নাচাও কিন্তু বেলেগ -বেলেগ বিয়া চালে মানে বেলেগ- বেলেগ ৰিচুৱেলছ বেলেগ- বেলেগ খোৱাৰ বস্তু বেলেগ - বেলেগ মানুহ কেনেক কথা পাতি আছে বা কি পিন্ধিছে মানুহটো এইটো তাৰ ষ্টাইলটো কপি কৰিলো তে এনেকে মানে ভাল লাগে ন। উম', সেইটোৱে ভাল লাগে চাব।
তোমালোকৰ ফালে আছে নেকি
অ নহয় আমাৰলোকৰ পিনে নাই কিন্তু আহি আছে মানে ক'ব গ'লে এই পিনে তাৰকাৰণে মই ভাবিলো তোমাক মই কলটো কৰ কিনে চাওঁ তোমালোক অ তোমালোকৰ পিনেও চাগে আহি আহি আছে নেকি আমাৰ পিনে মানে এইবিলাক এনেকোৱা ছোৱালী নেকি আৰু ক'ব গ'লে মোৰ টো মানে লাগে কেনেকোৱা দৰাৰ পৰা চাগে কইনাৰ ঘৰৰ মানে যোনটো ফুৰ্তি হয় দৰা ঘৰ চাগে ইমান তেনেকে এন এনজয়মেণ্টো নহয় বিয়াত
হয় দৰা ঘৰটো হয় কিন্তু ছোৱালীৰ ঘৰত বেছি হয়।
অ বেছি বেছি কৰি হয় ক'ব গ'লে ইহঁত এসপ্তাহ আগৰ পৰাই পুৰা মানুহ আহা ষ্টাৰ্ট কৰি দিয়ে এইটো ৰিচুৱেল সেইটো ৰিচুৱেল
অ
উম ন ক'ব গ'লেতো ইকুৱালিটি হয় দুয়ো দুয়ো ঘৰতে হয় প্ৰগ্ৰামটো কিন্তু মানে ক'ব গ'লে কইনাৰ ঘৰত বেছি কৰি হয় এসপ্তাহ আগৰ পৰা পাছতকৈ কইনা বিদায় হৈ গ'লে এইটোতো একদম চাইলেণ্ট হৈ যায় ঘৰখন একদম পুৰা চুপচাপ হৈ যায় অ চাইলেণ্ট হৈ যায় পিছত গৈ আকৌ সেনেকুৱা যেতিয়া ঘৰত
পিছত আকৌ দুদিনমান পিছত আকৌ হৈ যায় আৰু ভৰ্তি দুদিনমান পিছত অ
যেতিয়া কইনা যেতিয়া দৰা ঘৰত যায় তিয়া দৰা ঘৰ পুৰা একেবাৰে বেন পাৰি লৈ কিনে পুৰা একেবাৰে নাচি নাচি কিনে একেবাৰে কইনাৰ ঘৰত সোমাই পিছত গৈ ই হয় ন কি ৰিচেপ অপচন হয় ন
অ তেতিয়া সিহঁতৰ ঘৰটো আকৌ
অ সেইটোৱে পুৰা একেবাৰে ফুৰ্তি হূলস্থুল উম
ঠাণ্ডা হৈ থাকে আৰু
তে পুৰা ফূৰ্তি কৰে একেবাৰে
উম
এইটো মানে বিয়া বুলি ক'লে এটা বেলেগ এক্সাইটমেণ্ট লাগে কব গলে বিয়াৰ অ', বিয়াৰ ইটো ক'ব গ'লে মানে বেলেগ এ', তেই লাগে এক্সাইটমেণ্ট লাগে। যে', নহয় কাৰোবাৰ এটা আহি আছে ভাল লাগিব, ফূৰ্তি কৰিব লাগিব, ইমান দিন পিছত ই', কৰি আছো বস্তুটো এনজয়, কৰি আছো ইমান দিন পিছত, এইটো খাম', - সেইটো পিন্ধিম', এনেকা ষ্টাইল কৰিম', - তেনেকা ষ্টাইল কৰিম,
বিয়াত ন',
আহ',
আজিকালি বিয়া', বিলাক আকৌ আগতে ধৰা যদি যিটো বিয়া হবলৈ দু,
অ', - অ ', আজিকালি এ', অ', সেইটোয়ে আৰু ক'ব গ'লে অ', নতুন- নতুন ৰিচুৱেলচ ওলাই থাকে অ', আৰু ক'ব গ'লেতো বেছিভাগে ত', এ', পাৰিলে এদিনতে বিয়া কৰাই দিয়ে কিন্তু মানে আজিকালি জেনেৰেচনটো কি সিহঁতে আস্তে পুৰা এক্সাইটমেন্টখন পুৰা ফিল কৰিব, আজি এইটো প্ৰগ্ৰোম পাতিব কালি সেইটো প্ৰগ্ৰাম পাতি, পাতিব পিছত গৈ আৰ্ট প্ৰগ্ৰাম পাতিব, পিছত গৈ কেনে সিহঁতে বিয়াখন পাতে সিহঁতে বহুত প্ৰগ্ৰাম।
ত', আজিকালি ফাৰ্ষ্টততে মেহেন্দী হয়।
অ', - অ',
পিছত তাত, আকৌ হল্দি ফাংচন, হয়', হালদি পিছত, আকৌ, কিবা ৰাতিপুৱাৰ কিবা এটা শ্বুট কৰে।
অ', সেই
এইবিলাক হৈ থাকে। তাকে আৰু পিছত পানী ভৰিব যায়, কিমান ৰিচুৱেল আছে আজি আগতে- আগতে এ, তাত মানে এদিনত কি', - কি ', হয় এইবিলাক এদিনতে এৰি দিছে শেষ কৰি পেলাইছে। কিন্তু আজিকালি কি হৈছে চব, ৰিচোৱেল বিলাক মানে একদম ধুনীয়াকে চেলিব্ৰট কৰে।
অ', সিহঁত, পাৰিলে মানে এসপ্তাহ ধৰি কিনে ই', কৰি থাকে, এইটো প্ৰগ্ৰাম, সেইটো প্ৰগ্ৰাম, এস তাৰমানে চলিয়ে থাকে ক'ব গ'লে,
উম', পিছত আজিকালি কক-তেল পাৰ্টি হয়।
অ', সেইটোয়ে এ', গলে কিন্তু অ সেইটোৱে অ অ সেইটো হম হম বহুত কিবা কিবি ওলাই গৈছে ব অ কেনো বেচেলাৰ পাৰ্টি কৰে অ সেইটোৱে বহুত কিবা কিবি পাৰ্টি চলি থাকে হয় কি কবা বহুত কিবা কিবি ৰিচুৱেলছ থাকে কেত তাৰ মানে বিয়া ঘৰত যে ইমান মানে ভাগ দৌৰ অ আৰু ক'ব গ'লে বেছিভৈ আগৰ মানে আগৰ দিনতটো আহ কেনেকে পাৰিলে আহ কেনেকে বিয়া সয়া বস্তুতটো কি চব এদ চব ৰিচুৱেল কমপ্লিট কৰি কিনে পাৰিলে এদিন বিদা দি দিয়ে কিন্তু সেইটো নহয় আজিকালি আস্তে
আজিকালি এদিনত নকৰে
চছ বস্তুবিলাক ই কৰে সেইটোয়ে ইহঁতে এসপ্তাহ লৈ অ এই আগ পিম্পাল দৰে বিয়া ছলেভন পাল দৰা আহিব অকলেলে বিয়াখন হব বাছ এইবিলাক আজি বাপৰে পুৰা একেবাৰে বম চম ফুটাই ফুটাই কিনে একেবাৰে পুৰা একদম জনাই দিয়ে যে আহি গ'ল দৰা ঘৰ পাৰ্টিৰ পৰা একেবাৰে বাছ চাছ অ পূৰা বাছ চাছ সজাই কিনে একেবাৰে কলগছ ফুল চুল দি সজাই কিনে একেবাৰে অ বৰিয়া আৰু এতিয়া।
ঠিকে আছে এনেকাই কৰিব লাগে।
অ সেইটোৱে এয়া মেমৰি থাকি যায় ন উম সেইটোৱে সেইটোৱে এবাৰেই হয় মেমৰি থাকি যায় যে নহয়। নহয় ক'ব পাৰিব যে নহয় আমাৰ বিয়া এনেককাা হৈছিল বা আমাৰ বিয়া তেনেককা হৈছিলে? সিহঁত আহিছিলে সিহঁতআহিছিলে আমাৰয়াৰ এইবিলাক। সবিলাক আইটেম আছিলে? এইটো কৰিছিলে সেইটো কৰিছিলে?
ঠিক আছে অ হ'ব দিয়া?
অ অ ঠিক আছে।